হেল্ল' অ, অ', শুনিছো শুনিছো কি খবৰ? গৰম কেনেক কোৱা।
গৰমটো লাহে লাহে আৰম্ভ হৈছে খবৰ বাৰু সেই সেইটো চিন্তাতে গৈছে। যে এতিয়া গৰম আহিব এতিয়া কি কৰা যায়? কালিতো বহুত গৰম লাগিছিল।
মাজতে বৰষুণ খুব দিছিলে হ'ব পাৰে ন
অ', বৰষুণ এতিয়া বৰষুণ আৰু গৰম মিক্স এতিয়া মানে কোনদিনা কি হয় মানে তেনেকুৱা মানে বতৰ ইয়াতে। এ কেতিয়াবা উম, বৰষুণ দিলেও হেভি বৰষুণ একেবাৰে গোটেই তি যায় যাব কি আৰু মানে মানুহো মানে মিচিং হৈ গৈছে ঢুকাইছেও তেনেকুৱা অ', নলাত পৰি পৰি যায় ন'।
অ'।
মানে প্ৰতি বছৰৰ মানে দুখ সাধু কথা আৰু প্ৰতি বছৰৰ সাধু এইটো অ এই প্ৰতি বছৰে কোনোবা নহয় কোনোবা যায়েই। তেনেকুৱা অৱস্থা গৰমতো মানুহ যায় এই বৰষুণতো যোৱা হৈছে। আজিকালি
অ হয় মই সেইদিনাখন দেখিলো মোৰে ফ্ৰেণ্ড এজনী তাই সেই অ জো ৰোডৰ সেই ব্ৰীজ খানাত ফচি গ'ল গাড়ীৰ আনিছিলে এ, কৈছে যে মই আ বেলিৰ পৰা ৰখি খে ত আবেলি চাৰিটা নে কেইটা বজাত বুলি জানো আবেলিৰ পৰা ৰখি আছো ৰাতি আঢ়ৈটা বজালৈকে তাত তে আছে। চব মানুহ একেটা জেগাত টা মানে ৰখি আছে। কোনো মুভ কৰিব পৰা নাই এইটো বহুত ডেইঞ্জাৰ কথা হয় গৈছে টেঙৰ একদম এখন ব্ৰিজৰ ওপৰত ইমান লোদ দিয়াতটো এইটোটো বহুত ডাঙৰ কথা, আৰু তাতে মানে কি হয়, সৰু সৰু যদি ল'ৰা ছোৱালী, কেঁচুৱা ল'ৰা ছোৱালী যদি থাকে তাহাঁতৰ ভোকে পিয়াহে মুভমেণ্ট কৰা বা কোনোবা যদি ক'ৰবাত যাব লগা আছে আৰ্জেণ্টত
অ উম সেইবিলাকতো আছেই সেইবিলাক বহুত ডাঙৰ ইছু আৰু কিবা কৰিছে জানো তেনেকুৱা কেছত মানুহ বিলাকে। তেনেকুৱা একো খবৰ বাৰু পোৱা নাই যে এম্বুলেন্ঞ্চ আটকি গ'ল বা কিবা তেনেকুৱা কিন্তু ডেফিনেটলি হ'ব।
ডেফিনেটলি উ
অ এইবাৰো এই এই এইটোতো যোৱা বছৰৰ কাহিনী। এইবাৰো এনেকুৱা হৈছে। এইবাৰতোতো আৰু আৰ্ম এক্সিডেণ্ট কৰি দিছে ব্ৰিজৰ। অ চাৰিটা আম হ'ল। সিবাৰটো অকল অকল ওৱান ৱে আছিলে অ এইবাৰ চাৰিটা আৰ্ম হৈ গ'ল ন? এইবাৰো পুৰা ব্ৰিজ ব্ৰিজৰ ওপৰত ৰখি মানুহ চাৰিটালৈকে ৰখিয়ে আছে চাৰে সাতটাৰ পৰা পৰিছে বৰষুণ। কল তাৰ পিছত এ ফচিছে। ফচি পালে গোটেই ৰাতিপুৱা চাৰিটালৈকেহে গৈছে কিন্তু, এইবাৰ কিন্তু যোৱা বছৰৰ নিচিনা ভয়াৱহ নহয় মানে এই বাৰ কিছু-কিছু জেগাত বহুতকে হৈছে কিছু জেগা মানে হৈছে কিন্তু ৰাতিপুৱালে ঠিক হৈ গৈছে মানে আৰু কিছু জেগাত মানে ৰাতি লেকে আছে মানে তাৰ প্ৰভাৱতটো
উম তাকে ভাবো যে মানে শ্বিলঙৰ নিচিনা যদি কৰি দিব পাৰে একদম পানীটো পুৰা নিগৰি গৈ থাকে ন? আমাৰ বাৰু ইমান পাহাৰ নহয়। কিন্তু সমতলতো ৰাস্তাটো অকণ ওখ নহয় সেইটয়ে বস্তুটো ধৰিবক লাগিব ব ন, আমি যদি শ্বিলঙৰ পৰা বন্দ কৰিব লাগে, তিতিয়াহলে তাক ধৰিব লাগিব। আৰু আমাৰ নিজৰ এৰি- ৰিয়া খিনি অকন শ্লপি বনাব লাগে ন, যা তে সেই কোনোবা এটা এৰিয়াত গৈ- সি জমা-
অহ', আৰু আমাৰ ইয়াতে এডোখৰ জেগা আছে ঘ ঘ ঘৰলৈ আহিব সেইটোৱে ৰাস্তা। সেইটোতো একেবাৰে সা- সাগৰ হৈ থাকে। একেবাৰে ঢৌ মানে পা মানে একে ফুটপাতে-চুটপাতে সমান হৈ থাকে। একাকে সাগ- অ বিশাল সাগৰ আৰু সেইখন। সেই অকনমান পাঁচশ মিটাৰ চাৰি- শ মিটাৰৰ সেই সেইকণ- মানে হেৰি হ'ব। অহ অহ অহ। ডিষ্টেঞ্চতো।
তাকেতো।
এই গৰম এতিয়া- গৰম পৰিলেও এনেকুৱা গৰম পৰে যে একেবাৰে থাকিব নোৱাৰা, তেতিয়া বৰষুণ লগা হয় মানুহক। এতিয়া মানে বৰষুণকো মাতিব নোৱাৰা হৈছে মানে। তেনেকুৱা অৱস্থা ইয়াত। উম',
এই এতিয়া গৰমটো মানে কি কৰোঁ, তাকে চিন্তা কৰিছোঁ। এচিয়ে লাগে নেকি চাগে।
অহ, লাগিব। এইটো গৰমত এ এ, আমাৰ ইয়াতে এইটো গৰমততো এচি লাগিবই। নহ'লে মানুহে চাৰ্ভাইভ কৰিব নোৱাৰে এ- চি নোহোৱাকে। উম হম।
আচ্ছা আচ্ছা। তাক তে', এবাৰ ভাবোঁ এয়া আনু নেকি? কি বুলি কয় এইটো কুলৰ, কুলৰ আনু।
কুলাৰত সেইটোৱে মানে এটা কথা। কুলাৰত সেইটোৱে যে, ঘনে ঘনে পানী ভৰাই পেলাই সেই ঠিক কৰি থাকিব লাগে আৰু মাজে মাজে চাফা-তাফা।
অহ, চাফাও কৰিব লাগে নেকি কুলাৰ?
অহ, কিবা কিবিতো ক সেইখন নেটখন খুলিলো অকনমান- তো চাফা কৰিবই লাগিব নিজৰ ফালৰ পৰা। সেই তেনেকুৱা চাপ- ফা কথা কৈছোঁ আৰু।
অহ অহ, বুজিছোঁ বুজিছোঁ।
তে নিজে- সেই সেইটোও এটা। উম। আৰু মস্ত ডাঙৰো হয় ন আৰু কোনোবা এটা জেগাত হে সেইটো পোৱা যায় চব মানুহ মানে কুলাৰৰ ওচৰত আহিব লাগিব। তেনেকুৱা নিচিনা এচি টো থাকিলে অকমান হেৰি হৈ যায় আৰু
বুজখিন স্প্ৰেড হৈ যায় উম বুজাইছো আ আজিকালি এখন ফেন দেখিছো তাৰমানে অ ফেন কেইবাটাও চিষ্টেম ফেন দেখিছো তাৰমানে একচুৱেলি এইটো হ'ল এখন ফেন তাৰমানে ফেনখনন অ এনেকুৱা ষ্টেণ্ড ফেন যেনেকুৱা থাকে ন সেনেকুৱা টাইপৰে হয়। আৰু কাইণ্ড অফ লাইট নৰ্মেল
এইটো স্মাৰ্ট ফেনখন চিলিং
চিলিং নহয় চিলিং নহয়। ষ্টেণ্ড ফেনৰ নিচিনাই হয় কিন্তু তাৰমানে ৰিমটটোতো আছে এইটো ৰিমট আছে চিলিং নহয় এই লাইট ডাঙৰ ডাঙৰ ফ'কচ লাইট বিলাক যে থাকে। কিণ্ড অফ যেনেকুৱা নিচনা হয়। আৰু সি কৰে কি তাৰমানে গোটেই এৰিয়াটোত অ এয়াৰটো মুভমেন্ট কৰোৱাই ৰাখে। মানে ইফালৰ পৰা সিফাল ফালে নিজেই মুভ কৰি থাকিব এনেকুৱা নহয় যে মানে এটা জেগা থাকিব আমাৰ যেনেকে ষ্টেন ফেন বিলাক এটা এটা ডিৰেকচনত যায় ন যে এইখিনিৰ পৰা এইখিনি এইখিনিৰ পৰা এইখিনি সেনেকুৱা নহয় তাৰমানে ই গোট গোটই মুভ কৰাই ৰাখে। এয়াৰ ফ্লু টো আৰু এটা পাইছো। যে মানুহে তাৰানে কৰে কি ঘৰৰ এই যে কাটিং কৰি পেলাই বেৰ কাটিং কৰি আৰু কিছুমান ধৰণৰ ফেন বাহিৰত ৰাখি থৈ দিয়ে একজষ্ট কাইণ্ড অফ। ফ্ৰেণ্ড আৰু কিন্তু কথাটো হ'ল সেই পেনটটোে আকৌ বাহিৰৰ বতাহতো ভিতৰত ভিতৰলৈ আহি সমোয়ায় দে ঠাণ্ডা বতাহটো। আহ লগতে সি পিউৰিফায়াৰো হয়
অ ক'ত পোৱা যায় সেয়া দোকানত নে নে অনলাইন কৰ'বাত পোৱা যায়
মই এতিয়াটো অনলাইনত দেখা পাই আছোঁ দোকানত কিমান এভেইলেবুল। আছে সেইৰ ওপৰতটোই।
উম, মানে কি, সেইটো কিবা, এনভাইমেন্টৰ ওপৰত, কিবা হেৰি। পৰে নেকি?
একো ইম্পেক্ট নপৰে, উল্টাই ভালহে হয়। আমি ইলেক্ট্ৰিচিটি ইউজ কৰিব নালাগে। মানে ঘৰত যিমান আমি, ফেন বা এ চি লৈ ইলেক্ট্ৰিচিটি খৰচ সেইটো সেনেকুৱা নহয়, বাহিৰত থাকে, চ' উইণ্ডৰ কাৰণেও ফেনখন ঘুৰে, সেইটো এটা প্লাছ পইন্ট হয় তাৰে ত' এনেকুৱা নিচিনা আৰু অ', ত' ভাবিছো সেনে এনেকুৱাই কিবা ব্যৱস্থা কৰা যাওঁক নেকি, এবাৰ চাই লওঁ তাৰ ওপৰত অলপ ৰিচাৰ্চ কৰোঁ, কৰি মেলি চাব পৰা যায়, আৰু এটা মোৰতো মই এইটো, এইটো ভাবিছোঁ যে যিসকলে ৰুমত ৰকী ৰাখে বা ক্ল'জড ঘৰ হয় যে বাহিৰৰ বোলে গ ৰ'দ ৰ'দ নাহওঁক, কোনোবাই বহুত পৰ্দা চৰ্দা লগাই থৈ দিয়ে ন'? হিবি-জিবিকে ত' মোৰতো লাগে এটা হিউমিডিফায়াৰ নহলেতো মানুহৰ বহুত বেমাৰ হ'ব। এ পিউৰিফায়াৰ। কম হিউমেডিফায়াৰ যদি নহয় বহুত প্ৰব্লেম হ'ব
লাগিবই এতিয়া বহুত এ, দেলহীত টো অলৰেডী তেনেকুৱা ইউজ কৰিয়েই থাকে।
উম, দেলহীতটো আৰু এটা বস্তুত ভাল কৰি দিছে ন'চব ৱৰ্ক ফ্ৰম হোম কৰি দিছে, এইটো মেণ্ডেটাৰী নহলে অ', হেৰি কৰি দিয়ে কোম্পানীৰ এগেইনষ্টত ল আনি দিছে। মেণ্ডেটাৰী কৰি দিছে যাতে তাৰ মানে আৰু সেইটো কাৰণে পলিউশ্যন বহুত আগত
ত যাতে ইউজ নহয়, সেইটো ন', অ'
ত' সেই তাকে, বতৰৰ কথা চিন্তা কৰি আছোঁ
তাত কেনেকুৱা? তহঁতৰ তাত বতৰ কেনেকুৱা?
এইবাৰ কিন্তু এপ্ৰিল মাহত, এতিয়ালৈকে, বৰষুণ বিশেষকে দিয়া নাই। এনেই সাধাৰণতে এপ্ৰিলত অলপ অলপ বৰষুণ পৰে কোহপাত ওলাই ত অলপ গৰমটো আছে দে দুই মানত ফেনখন লব লাগে আৰু আৰু যদি হা হা
মানে শুকান হৈ আছে নেকি ড্ৰাই হৈ আছে
ড্ৰাই হৈ আছে কিন্তু নাই নাই ড্ৰাই আমাৰ ইয়াতে হিমিডিটি নাই কিন্তু কথাটো হ'ল যে আমাৰ কেম্পাচত অ চুইমিং পুল এইবিলাক আছে ত ত' সেইটো চাইদৰ ফালে বহিলে তামানে সেই চুইমিং পুলৰ বতাহ টো ধুনীয়াকে ৰুমৰ ভিতৰত সোমাই থাকে এ চফ ফেন এতিয়া মানে বিনা ফেনটো চলিব
অ ভালেই তেতিয়া হলে ইয়াত কেতো বহুতে ভাল উম
ফ'ৰ্চ বিলাক মই ভাবো যি বিলাক বিল্ডাৰে বনাই কৰেও কেম্পাছ বিলাক অলপমান ডাঙৰ ৰাখ দিব লাগে অলপ ইছপেচ দিব লাগে মানুহ ঘৰ বিলাক একে মুৰা মুৰি মুৰি মুৰা মুৰি লগ
লগা লগাকে অ সেইটো হয়
উম
উ তাকে বাকী ৰ'দ চত টো চাগে তেনেকে নোলায়ে
এই ইয়াত সাংঘাটিক ৰ'দ
অ আহ অ ঘামটো ঘামটো ওলাই নে নোলাই তাতে
ঘামটো কম ওলাই কিন্তু ইয়াৰে পলাচ পইণ্ট টো হ'ল যে ইয়াতে হে মানে বতাহতটো ধুনীয়া বলে
অ অ সেইটো হয় অ অ অ ভালেই আমি আমি ইয়াতে ৰ'দো খাওঁ বতাহ হুনে
তাত গছ- বিলাক চব উঠাই দিলে ন', চব। বেক-টো -বেক, বেক-টু -বেক। ঘৰ বনাই গছ নাই ইয়াতে গছ বহুত মানুহে কনষ্ট্ৰাকচন যদিও কৰে ঘৰ নিজৰ কাৰণে সাজে কিন্তু এইটো অ মানে ইয়াতে কম্পালচাৰী হয় যে মানুহে ঘৰৰ ছাৰাউণ্ডিঙত গছ ৰাখিব লাগিব। এইটো কম্পালচৰি হয়, নহ'লে- এপ্ৰভেল নাপায়
অ', -
গতিকে সেইয়া আৰু
সেইয়াই আৰু দুখৰ কথা অ অ
উম
অ ঠিকে আছে এয়া ভাত বনামগে আৰু লাহেকে, গৰমো পৰিছে যাওঁ আৰু তথাপিতো এতিয়া আৰু আচল গৰম আহিব আছেই বাৰু তথাপিতো এ', - -এইটো ঠিকেই আছে। বেছি গৰমো নহয়, বেছি অতি বৰষুণো নহয় এইকেইদিন বাৰু ঠিকে আছে বতৰ এতিয়া যাও আৰু ভাত বনাবলে
তাকে ঠিকে আছে তেতিয়াহ'লে পিছৰ পৰাই কথা পাতিম আৰু
অ অ পিছত পাতিম দে উম ৰাখিছো